অ ছ
এ আছো এনেই বৰষুণ পৰিছে ইয়াত
বৰষুণ পৰিছে
অ সেয়াত পৰিছেনে
ইয়াত নাই পোৱা ৰ'দ ইমান ৰদ ইমান গৰম লাগিছে
অ ইয়াত একে পূৰা বৰষুণ একদম কোলা হৈ আহিছে
অ
ঢেৰেকনী বিজুলী
এইকেইদিন কি তাত বৰষুণ পৰিয়ে আছে নিকি
অ ইয়াত তাকে বৰ
সেইটো কাৰনে হে অ নে নেটৱৰ্ক পোৱা জেগালে আহ সেইটো কাৰণে নেটৱৰ্কটো নাই নিকি
তাত অকমান দে নেপায় মানে গম পালি
উম
অ ইয়াত মানে নে নেটতো অলপ কম
অ আমাৰ ইয়াত আকৌ অ ইয়াত আকৌ ধুনীয়াকে নেটৱৰ্ক পাই আছো ক ভাত
অ এয়াত কম চলে যে
অহ ভাত খালি আৱ অ কি কৰি আছ জেগা চালি গৈ নে নাই নে ঘৰতে সোমাই আছ
অ খালো দে
জেগা চালি গৈনে নে ঘৰতে
নাই চোৱা অ বৰষুণ বহুত এয়াত
কিন্তু বুজি অ আমাৰ ইয়াত গুজুৰি গুমৰি আহিছে ঢে অ ঢেৰকনি মাৰিছে কিন্তু ইয়াত
অ পৰিব চাগে অ
আহিব চাগৈ কিন্তু ৰ'দো দি আছে
অ অ পৰিবও পাৰে নপৰিবও পাৰে অ ভাত খালি আৱ কিহে খালি কি হে খালি? হেল্ল' অ ক শুনি আছো নে হেল্ল'। অ ক বোলো? নাই দেই এনে আছো। অ বাহিৰত অকণ